দছ বছৰ।
অ মই এনেই আছিলো ৰ তই।
ময়ো এনে ভাত খাই ফোৰ চৰিটাই ভাত খালো ন।
আহ খালো, অলপ আগতে।
অ তই বাৰু এতিয়া কি ফ্ৰ্ৰী আছ নেকি।
অ ফ্ৰী আছিলো কিয় কিবা কথা আছিল নেকি?
অ মানে মই আছো। আচলতে এইমাত্ৰ টিভি টো এবাৰ অন কৰি চাওঁতে দেখিলো চব চেনেলতে কেৱল। খেলে চলি আছে আৰু, মানুহৰ চিঞৰ বাখৰ কৰি পুৰা পাগলৰ দৰে কৰি আছ মই জানোৱে ক্ৰীকেট। বহুত ভাল পাও ত' তই জান নেকি মানে ক'ব। পাৰি পিনে এতিয়া কি ধৰণৰ ক্ৰিকেট খেলি আছে বা কেনেকুৱা কি।
অ আচলতে।
আজি কেইমাহ মান আগতে আই পি এল হৈ গল কিন্তু বৰ্তমান মানে। টোৱেনটি চিৰিছ চলি আছে ইন্ডিয়া আৰু আয়াৰলেণ্ডৰ মাজত চলি আছিল কিন্তু এইবাৰ মানে। এই খেলত ইণ্ডিয়াই ভাল প্ৰদৰ্শন নকৰিলে। মই শুনিব, মই দেখিছো যে ইণ্ডিয়া হেনো আয়াৰলেণ্ডৰ লগত হাৰিছে।
হয় নিকি?
অ তাকে লৈ বিভিন্ন মানুহে বহুতো বেলেগ বেলেগ ধৰণৰ ট্ৰল কৰি আছে। যে হেৰি বোলে অ কেপ্টেইনজন চেঞ্জ কৰি দিয়াৰ বাবে এনেধৰণৰ হৈছে। লগতে কোচজনকো বহুত গালি পাৰি আছে।
অ। মইতো বাৰু এইবোৰ ইমান ভালদৰে গম নাপাও। তেনেকে মানে কেতিয়াবা ৱৰ্ল্ড কাপ বা টুৱেণ্টি অভাৰৰ খেলা থাকিলে তেনেকে চোৱা যায় অলপ।
অ তই যদি ক্ৰিকেট চাব বিচাৰ তেনেহলে প্ৰথমতে ভাৰত আই পি এলৰ পৰা আৰম্ভ কৰিব পাৰ। অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। যোনটো কয় সেইটো প্ৰতেক বছৰে অ হয় মাৰ্চ মাহৰ পৰা মাৰ্চ মাহত হেৰি হয় ৱমেন ৱমেনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হয়। যোনটো ডাব্লিও পি এল বুলি ক'য় আৰু মে' মাহৰ নহয় এপ এপ্ৰিল মাহত হেৰি হয় মেনচৰ টিমটো হয় আই পি এল বুলি কয়। একেবাৰে বহুত ইনজয় কৰে মানুহবোৰে সেই সময়ত, যোনবোৰে মানে আই পি এল চাই বা ক্ৰিকেট চাই ভাল পায়। একেবাৰে বহুত মজা লাগে সেইখিনি সময়ত।
অ। অ, হয়-হয় মোৰ পাপাও মানে একেবাৰে ক্ৰিকেট বা বুলি কলে বহুত মানে ভাল পায় আৰু এখনো মানে মেটচ মিচ নকৰে তোৰ। আৰু তেনেদৰে মই ইমান ভালদৰে একো নাজানিলেও ক্ৰিকেট ত মই কিন্তু আগৰে পৰা মানে মহেন্দ্ৰ সিং ধোনিক খুব ভ ভাল লাগে। মান মানে তেওঁ আহ যেনেদৰে বেটিং কৰে বা তেওঁৰ যিটো ষ্টাইল সেইটো কাৰণে মোৰ খুব ভাল লাগে।
তোৰ মুখৰ পৰা এই কথাষাৰ শুনি মোৰ ভাল লাগিল। কাৰণ ময়ো মানে মহেন্দ্ৰ সিং ধোনিৰ বহুত ডাঙৰ অনুৰাগী হয়। মই সৰুৰ পৰাই মহেন্দ্ৰ সিং ধোনিৰ খেলবোৰ চাইছোঁ আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে আমা মহেন্দ্ৰ সিং ধনী এ যোন তিনিটা ডাঙৰ আই চি চি কাপ যোনটো ইণ্টাৰনেচনেল কাপ বুলি কয়। সেই তিনিও টা আনিবলৈ সক্ষম হোৱা প্ৰথমজন আহ অ ভাৰতীয় হেৰি হয় কেপ্তেইন হয়। গতিকে মহেন্দ্ৰ সিং ধোনিৰ কথা ক'বলে গ'লে উ শেষে নহয় মানে। তেওঁ ইমান ভাল কেপটেনঞ্চি কৰে আজিলৈকে মানে সেই টি তিনিতা কাপ একেলগে কোনো মানে কেপ্তেইনে নাই পোৱা। তেৱে প্ৰথম যি মানে সেই তিনিটা কাপ ভাৰতলৈ আনিবলৈ সক্ষম হৈছে।
হয় নেকি? মোৰ এনেও বাৰু তেওঁক ভাল লাগে। কিন্তু এতিয়া তোৰ মুখৰ পৰা তেওঁৰ বৰ্ণনা শুনি মোৰ মানে আৰু তেওঁৰ খেলবোৰ চাবলৈ বৰ ইচ্ছা গৈছে। আচ্ছা তই এটা কথা কচোন মই মানে টিভিতে হওক বা বা বাতৰি কাকততে হওক এই আই চি আ, আই চি চি ট্ৰফি মানে এনেকুৱা কিবা এটা শব্দ বাব বস্তু শুনি থাকো। আচলতে আমাৰ ভাৰত চোন ইয়াত জিকি থাকে বুলি মানে মই শুনিছোঁ। এইটো আৰু আ পি এলত কৈ অলপ বেলেগ। নেকি মানে? কেনেকুৱা ধৰণৰ এইটো?
অ তই একদম আচল প্ৰশ্নটোই সুধিছ, মানে কি আই পি এল টো হৈছে আমাৰ ঘৰুৱা ক্লাব, ক্ৰিকেট লীগ বুলি কয়। যোনটোত মানে আমাৰ ধৰ অ এই কি বুলি কয়, চেন্নাই এখন বেলেগ ষ্টেট তাৰপিছত কলকাতা তাৰপিছত মুম্বাই, এনেকৈ বেংগালুৰু এই সকলোবোৰ ভাৰতৰ যিবোৰ ৰাজ্যবোৰ আছে সেই সকল ৰাজ্য সমূহৰ মাজত অনুষ্ঠিত হয়। তাৰপাছত মানে য'ত বেলেগ -বেলেগ চহৰৰ ফ্ৰেন্স তাই যি খেলে কিন্তু আই চি চিটো অক'মান প্ৰিথক হয় মানে আই চি চিটো নেশনেল‌ ক্ৰিকেট কাউনচিল বোলি কয় য'ত মানে বিশ্বৰ আটাইতকৈ ডাঙৰ বোৰ্ড আই চি চি আৰু ভাৰতৰ বোৰ্ডখনৰ নাম হৈছে বিশ্ব আই তাৰ পিছত সেই মানে আৰু আই চি চিত মানে কি হয় অইন -অইন দেশবিলাকৰ লগত খেলা হয়, যেনে অ' আমাৰ ভাৰতৰ ভাৰত থাকে। তাৰপিছত ইংলেণ্ড থাকে পাকিস্তান থাকে এনেকৈও বেলেগ -বেলেগ দেশৰ মাজত হয় আৰু আই পি এলত মানে আমাৰ ৰাজ ৰাজ্য ভাৰতৰ ৰাজ্য সমূহৰ মাজত হয় তেনেকুৱা আৰু -আৰু আম আই চি চি আই চি চি থাকে টি টুৱেণ্টি থাকে আৰু লগতে থাকে অ ডি দথাকে অডিত মানে চল্লিশ অভাৰৰ হয় যোনটো মানে ওৱান দে উম, ক্ৰিকেট বুলি কয় সেইটোত মানে চল্লিছ অভাৰ থাকে। উম, দুয়ো- দুয়োটা তিমে চল্লিশ অভাৰ খেলে আৰু টি -টুৱেণ্টিত মানে বিছ অভাৰ খেলে মানে বিছ অভাৰ মানে এটা বলত এম ছয়টা এটা, ছয়টা বলত এক অভাৰ বুলি ধৰা হয় তেনেকে খেলে মানে আই চি চি টো ইন্টাৰনেচনেল হয় আৰু আই পি এল টো তোমাৰ ঘৰুৱা
আচ্ছা তই দেখোন খুব ভালদৰে জান কথাবোৰ সকলো কথাই ইমান নিষ ভাৱে বুজাই দিছ তেতিয়াহে মানে মোৰ কথাবোৰ অলপমান বুজি পোৱাত সুবিধা হৈছে আচ্ছা এ' আই পি এল আৰু আৰ চি চি পার্থক্যটা মই ইমান মানে ধৰিব পৰা নাছিলোঁ ত' এতিয়া পইন বাই পইন যেনে বুজাই দিলি মোৰ যেতিয়া অলপমান মানে ক্ৰিকেটৰ বিষয়ে জ্ঞানটো হ'ল আচ্ছা এই মানে খেলবোৰ চাবলৈ তই ঘৰত মা বা দেউতাহঁতৰ লগত হাইউৰুমি কৰ নেকি? কি বাৰো মানে এনেকুৱা হয় নে যে ক্ৰিকেট থকাৰ দিনা টিভি টো মানে চাবলৈকে একেবাৰে অ' সকলো কাম বাদ দি ক্ৰিকেটৰ আগত বহি যোৱা তেনেকুৱা হয় নে নাই?
অহ, হয় তেনেকুৱা কিয় নহব তেনেকুৱাতো হয় আমাৰ ঘৰত পৰা কাৰণ আমি যি যেতিয়া আই পি এল চাওঁ তেতিয়া মোৰ দেউতাই মানে ৰাজস্থান ৰয়েলছ আই পি এল টিম টোক চাপৰ্ট কৰে আৰু মই হৈছো চে -চেন্নাই চুপাৰ কিংছৰ ডাঙৰ অনুৰাগী কাৰণ সেই টিমটোত মহেন্দ্ৰ সিং ধনীয়ে খেলে গতিকে যিহেতু দেউতা তাৰ দেউতাৰ টিম আৰু মোৰ টিমটো দুয়োটা বেলেগ- বেলেগ গতিকে আমাৰ মাজত কেতিয়াবা মানে চেলেঞ্জও লাগে যে আজি মোৰ টিমটো জিকিব নহলে তেওঁ কয় যে আজি মোৰ কোনটো জিকিব তেনেদৰে আমাৰ মাজত চেলেঞ্জও লাগে। ভাল লাগে আৰু কেতিয়াবা উম, তেওঁৰ টিমটোকো মই চাপৰ্ট কৰো আৰু কেতিয়াবা মোৰ টিমটোকো চাপৰ্ট কৰে কিন্তু যেতিয়া তেতিয়া দুয়ো -দুয়োটা টিম একেলগে খেলে তেতিয়া মানে আমাৰ মাজত অকমান কাজিয়া হয় আৰু তেনেকৈ
অহ, বা বঢ়িয়া কথাচোন একেবাৰে খেলৰ সেইকেইদিন ঘৰত মানে এটা এটা ধুনীয়া পৰিৱেশ জমি থাকে আৰু বেলেগ -বেলেগ টিমৰ চাপৰ্টাৰ
অহ, আৰু তই জান অহ, তই জাননে আমাৰ মাহেন্দ্ৰ সিং ধনীয়ে আমাৰ উ তেওঁৰ নেতৃত্বত মানে ভাৰতত দুহেজাৰ সাত চনত প্ৰথম অ ডি আই বিশ্বকাপ যাই আঠাইছ বছৰৰ পিছত তেওঁ সেই অ ডি আই বিশ্বকাপ জিকাই তেওঁ আমাক ভাৰতক গৌৰৱিত কৰিবলৈ সফল হৈছিল আৰু মানে উম অকল দুহেজাৰ সাতত নহয়, তেওঁ দুহেজাৰ এঘাৰ চনতো এটাত আই চি চি ট্ৰফি আনিছিল যিয়ে মানে আমাৰ ভাৰতত তেওঁ এক এক অপ মানে হে চিন থৈ গৈছে কাৰণ ইমান বছৰ বহুত বছৰ পাছত তেওঁ আকৌ পুনৰ ভাৰতৰ ক্ৰিকেটৰ ইতিহাস ক্ৰিকেটৰ ইতিহাস পুনৰ উ হেৰি কৰিছিল ইতিহাসৰ পথত পুনৰ লিখিছিল আৰু আই পি এলতকে ধৰি বা আই চি চিতে ধৰি তেওঁ নিজৰ সুন্দৰভাৱে নিজকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আৰু উ এটা কথা তই জানি ভাল লাগিব যে মই যোনটো টিমক ছাপৰ্ট কৰো চেন্নাই ছুপাৰ কিংছ সেই টিমটোৱে আজিলৈকে আই পি এলত পাঁচ পটেল পাঁচটাকৈ পাবলৈ সক্ষম হৈছে গতিকে মইও চেন্নাই চুপাৰ কিংছৰ ফেন হয় কেনে বহুত বহুত বেছি গৌৰৱান্বিত হয়।
অ খুব ভাল কথা এটো মইয়ো আজিৰ পৰা মানে ক্ৰিকেটৰ প্ৰতি এটা বেলেগে ইণ্টাৰেষ্ট সোমাই গল আৰু নেক্স বাৰৰ পৰা খেল এতিয়া আৰম্ভ হব ময়ো চোৱা ষ্টাৰ্ট কৰিম মোৰ মানে মহেন্দ্ৰ সিং ধোনিক ভাল লাগে কিন্তু অ ইমান তেওঁৰ বিষয়ে মই ভালদৰে জনা নাছিলো। ছিলো বাৰু এতিয়া তোৰ পৰা মানে সকলোবোৰ বিষয়ে তেওঁৰ ডেডিকেশ্বন বা তেওঁৰ যি অৱদান আগবঢ়াইছে। সেইবোৰৰ বিষয়ে জানি মোৰ খুব ভাল লাগিছে। আৰু এনেকুৱা এজন প্লেয়াৰ আমাৰ ইণ্ডিয়াৰ টিমত থকাটো এইটো আটাইতকৈ গৌৰৱৰ কথা বুলি ভাবো নহয় নে আৰু নিশ্চয় খেল। চাব লাগিব মইও বাৰু।
অ তই একেবাৰে ঠিক কথা কৈছ আৰু যেতিয়া আমি খেল চাও নহয় আৰু যোনদিনা মহেন্দ্ৰ সিং ধোনিৰ খেল থাকে সেইদিনা মানে ষ্টেডিয়ামটোত এটা এটা বেলেগহে পৰিৱেশ হয় কাৰণ তেওঁৰ অনুৰাগী লাখ-লাখ অনুৰাগী উম ষ্টেডিয়ামত উপস্থিত থাকে আৰু তেওঁ যেতিয়া মানে ষ্টেডিয়ামত এন্ট্ৰি কৰে সেই সময়তো একেবাৰে মা মানুহবোৰ চিয়ঁৰ-বাখৰ কৰি একেবাৰে ফূৰ্তিত থাকিব নোৱাৰা হৈ যায় মানে তেওঁক ইমান মানুহে ভাল পায় আৰু মানে ক'বলৈ গ'লে যদিও আমি এতিয়া টিভিত বা ম'বাইলত খেল চাওঁ কিন্তু ষ্টেডিয়ামত খেল চাই যোনটো ফূ ফূৰ্তি লাগে যেনেকৈ ভাল লাগে তেনেকৈ মানে মোবাইল আৰু টিভিত গম পোৱা নাযায় কাৰণ তাত এটা বেলেগে এক্সপিৰিয়েঞ্চ পোৱা যায় সকলোৱে ছাপৰ্ট কৰে নিজৰ ভাল লগা টিমটোক বহুত ভাল লাগে আৰু তাতে আৰু বিশেষকৈ যেতিয়া আইপিএল চলি থাকে আইপিএলৰ সময়তো বহুত বেছি ভাল লাগে কাৰণ আইপিএলৰ সময়ত ফ্ৰেঞ্চাইজি সকলৰ মাজত কাজিয়াও লাগে তাৰ পাছত উম ইটোয়ে আনটোক চাপৰ্ট কৰে তেনেকৈ ভাল লাগে আৰু মইতো বহুত ভাল পাওঁ এনেদৰে ক্ৰিকেট চাই।
উম হয়-হয় খুব ভাল লগা কথা ইমান ক্ৰিকেটৰ জ্ঞান থকা বুলি মইটো ভাবা নাছিলো তই খেল চাওঁ যদিও ইমান মানে অ জনা নাছিলো যে তই নিশুতভাৱে সকলোবোৰ জান গতিকে তোৰ পৰা মোৰো এইবোৰ জানি কিনে ভাল লাগিল এই বিষয়ে নিশ্চয় ময়ো খেল চোৱা কৰিম আৰু
অ তুমিও খেল চোৱা কৰিবা তেতিয়া আহ বুজি পাবা আৰু আমি আমাৰ ইন্দিৰাৰ টিমটোক চাপৰ্ট কৰি লাগেও কিন্তু বৰ্তমান মানে এই দুই এদিন অকমান ডাউনফল চলি আছে কিন্তু তথাপিও আমি চাব লাগিব কাৰণ তেওঁলোকে বহুত কষ্ট কৰে।
হয়-হয় নিশ্চয় আমি সদায় তেওঁলোকক চাপৰ্ট কৰি যাম আৰু এনেকৈ টিমটোক আকৌ আগুৱাই লৈ যাব লাগিব আমি আজিলৈ ৰাখিছো নহলে দিয়া মানে অলপ মই শু বাৰু এতিয়া।
ঠিক আছে দিয়া।
অ